হেল্ল' শুনিছেনে।
হয় হয় শুনিছোঁ শুনিছোঁ। হয় শুনি
ছে অহঁ কি খবৰ খাতি কি? খবৰ খাতি ঘৰতে আছোঁ এনে অলপ বাগৰি আছোঁ। ক'তনো যাব আৰু চাৰিও চাইেদে যি গৰম।
অহঁ কৰা
বুজিছে হয় কি কথাঁ কইছে
আপোনাৰ খবৰ কেনেকুৱা? হেল্ল' হেল্ল'।
গৰম মোৰ খবৰ একদম আছো আৰু একদম কৈছে।
অ, অ' শুনিছো, শুনিছো।
অ'। আপোনাৰ ভালে, ভালে ভালেই একদম আছো দিয়ক। এয়া। আপুনি কেনেকুৱা আপোনাৰ কাম কাজ কেনেকুৱা চলি আছে।
কাম কাজ ভালে চলি আছে যিটো গৰম দেখ পিছে
হয়।
এক গৰমৰ কাৰণে কামক কৰিব নোৱাত তেয়াতো কামতো কৰিব লাগিবই দিয়কচোন।
হয় হয় নিশ্চয় নিশ্চয় এই গৰমৰ কথা নকব হে বহুত মানে গৰম পৰিছে এইকেইদিন। থাকিব নোৱাৰা হৈছো গৰমৰ প্ৰকোপ। তো দিনে দিনে বাঢ়ি গৈছে নত তম আপোনাৰ কি হৈছে এতিয়া গছ-গছনি কাটি মানুহে তহিলং কৰি দিছ তে আপোনাক গৰম ক'তনো থাকে আও। আ ঠাণ্ডা ক'তনো থাকে আও, বুজিছে? শুনিছে নে? ইমান গৰম তাতে তোমাৰ আপোনাক সি হৈছে গছ-গছনিবোৰ কাটি পেলাই একদম তটহিলং কৰি দিছে আপোনাৰ জান-জুৰি নদীবোৰ শুকাই গৈছে বৰষুণৰ পৰিমাণটো কমি গৈছে। কাৰণ গছ-গছনি থাকিলে আপোনাৰ বৰষুন হ'ব ন। এতিয়া যদি
হয়।
গৰু-গছনিয়ে নাথাকে আপোনাৰ কেনেকে বৰষু আপোনাৰ হেৰি বৰষুণ হ'ব। তাতে আপোনাৰ ঘাট লং বনাবৰ কাৰণে আপোনাৰ ঘৰ দুৱাৰ ভাঙি মানে আপোনাৰ গছ-গছনিবোৰ ভাঙিলে তহিলং কৰিছে। গছ, গছনি? মানে এতিয়া কি হয়, এতিয়া কিবা এটা বনাম বুলি ক'লে আগত আপোনাৰ মানে কি হয়, গছ-গছনিবোৰহে আপোনাৰ আহে আৰু কেনেকে কি কৰি পেলাই গছ-গছনি ভঙিব কিন্তু? আপোনাৰ চাব বাহিৰৰ দেশবোৰত চাব আপোনাৰ তাত আকৌ আপোনাৰ তেনেকুৱা একো নহয় মানে। তাত কি কৰে গছ গছনিবোৰ আপোনাক? নেপেলাই তাত কি কৰে, আপোনাৰ কিবা এটা যদি-ৰাস্তা ঘাট দলং, চলং কিবা বনাব লগীয়া হয়। তেনেহলে তাত চাবচোন আপোনালোকে যে, গছ-গছনিবোৰ আপুনি চাবচোন। তাত এ, এনেকুৱা আধুনিক। য-যন্ত্ৰ আছে। যন্ত্ৰ পাতি দি পেলাই আপোনাৰ কি কৰে, গছ-গছ আপোনাৰ গুৰি পৰাই আপোনাৰ। উঘালি আপুনি বেলেগ এ, এজেগাত ৰুব পাৰে তেনেকুৱা নিচিনা আজিকালি যন্ত্ৰ আছে। কিন্তু আজিকালি তেনেকুৱা যন্ত্ৰৰ মানে কি মানে অভাৱেই মানে মানুহ বিলাক কেনেকুৱা হৈছে, মানে নাজানো আমাৰ ইয়াত আচলতে আহিব তেনেকুৱা আছে, যন্ত্ৰ আছে। আনিম বুলি কয় আনিব পাৰে। কিন্তু নানেই তেওঁলোকে এটাই জানে যে গছ কটা আজিকালি যি নতুন যি মেচিন ওলাইছে সেই মেচিন দি খালি মানে এ, চাওক আজিকালি গছ? কাটিবলৈ দুই মিনিটো নালাগে, এক মিনিটো নালাগে। চিধা মেচিন টো চলালে আপোনাক? গছ-গছনি কাটি আপোনাৰ, আপুনি পচ মিনিটত আপুনি দহ ডাল যিমান গছ আপুনি কাটি পেলাই দিব পাৰিব। কিন্তু আগতে তেনেকুৱা মেচিন নাছিল নাছিলে কাৰণে মানুহবোৰে কাটিবলৈ এলা কৰিছিলে, আৰু মানুহ বিলাকে আগতে কি কৰে, আপোনাৰ গছ গছনিৰ মূল্যটোও বুজি পাইছিলে। গছ, গছনি আপোনাৰ বায়ুৰ বায়ু আপোনাৰ সতেজ কৰি ৰাখে, আপোনাৰ বা, অ। অক্সিজেনৰ মাত্ৰাটো আপোনাৰ বৃদ্ধি কৰে। কিন্তু আজিকালি মানুহ চোন হয়, আমাৰতো আমাৰ গছ-গছনি থাকিলেহে, আমি মানে বেমাৰ আজাৰৰ পৰা আমি মানে ৰক্ষা পাম। যদি গছ গছনিে নাথাকে আমি সতেজ বায়ুতো আমি গ্ৰহণ কৰিব নোৱাৰো ন। আমি ব তা, নেপাও। বৰষুণ নেপাওঁ, আমি ধূলি। আপোনাৰ প্ৰদূষণ এইবোৰ কাৰনে আপোনাৰতোন বেমাৰ হ'বই, কিন্তু গছ-গছনিয় যে আপোনাক কিমান? যে আপোনাৰ ৰক্ষাবেক্ষণা দি আছে আপোনালৈ আপুনিতো নেজানো। আমি আচলতে সকলোৱে? এইবোৰ আ আচলতে অধ্যয়ন কৰাতটো খুবেই গুৰুত্ব। ত্ব হৈ আহিছে বৰ্তমান যুগত দেই।
মানে আজিকালি শুনক আপোনাৰ যিটো জলবায়ু আমাৰ বুজিছে? এই জলবায়ুততো বহুত প্ৰভাৱ পৰিছে। যি যিটো মানে আপোনাৰ জলভাগ অনুপ্ৰস্থৰ যিটো ওলম্বিক ভাৱে গতিশীল কৰি থাকে।
হয়, হয়।
যিটো মানে আপোনাৰ ধৰাপৃষ্ঠই দুয়োটা গতিশীলৰ মানে এটা বহুত ডাঙৰ পৰিৱৰ্তন ঘটিছে
হয়, হয়।
বুজিছে?
হয়, হয়। এতিয়া চাব হয় হয় এতিয়া চাব আমাৰ মানৱ জা তিৰ মানে কিনো কি কম মানে ক'বৰ মানে লাজ লগা হৈছে মানৱ জাতিলৈ এতিয়া চাব আপোনাৰ মানে কি হৈছে উদ্যোগ প্ৰতিষ্ঠান বিলাক চাব উদ্যোগ প্ৰতিষ্ঠান বিলাক এতিয়া বনাব আপোনাৰ বৃহৎ আপোনাৰ আ আপোনাৰ টাউন আপোনাৰ যিহেতু চহৰ এলেক এয়া যে আ অঞ্চল আছে। তাত আপোনাৰ ডাঙৰ, ডাঙৰ উ দ্যোগ বিলাক গঢ় লৈ নুঠে কাৰণ তাত-তাত মাটি নাই, কিন্তু উদ্যোগ প্ৰতিষ্ঠান বিলাক ক'ত হৈছে য'ত আপোনাৰ মানে কি ভাল প্ৰাকৃতিক পৰিৱেশ এটা গছ -গছ বোৰ কাটি পেলাই তাত আপোনাৰ উদ্যোগ প্ৰতি স্থানবোৰ আপোনাৰ স্থাপন কৰিছে, যাৰ ফলত কি হৈছে গছ-গছনিবোৰ ধ্বংস হৈছে, তাত কি হৈছে তাত যিবোৰ আপোনাৰ য যি জীৱ-জন্তুবোৰ থাকে তেওঁলোকৰ তেওঁলোক মৃ ত্যু মুখত পৰিছে, সূৰ্য্য বাহিৰৰ পৰা আমাৰ যি আপোনাৰ চৰাই চিৰি কটি আহে আমাৰ অ, আমাৰ ইয়াত যিমান আপোনাৰ মানে মূল্যবান চৰাই-চৰিকটি বুলি আছে সেইবোৰ এতিয়া বৰ্তমান যুগত নাইকিয়া হৈ যাব ধৰিছে। আপোনাৰ তাৰ উপৰি আপোনাৰ কি হৈছে জানেনে? আ প্ৰদূষণ আপোনাৰ উ দ্যোগ বিলাকত যেতিয়া আপোনাৰ বস্তু এটা যেতিয়া বনাব তাত আপোনাৰ কিমানবা ৰ লেতেৰা জাবৰ-জোথৰ ধোৱা-বালি ওলাই, সেইবোৰৰ পৰাতো আমাৰ যথেষ্ট বায়ু প্ৰদূৰষণ হৈছে। কিন্তু তাৰ ওপৰত জানো কিবা গুৰুত্ব প্ৰদান কৰিছে মানুহে? হয়
আজিকালি মানে এইটো মানে আপোনাৰ মানে বহুত হৈ গৈছে বুজিছেটো ক'বলৈ মানে বাধ্য কৰাই দিছে
বহুত হৈছে।
আমাৰতো এইফালে বুইছে আমাৰতো এইফালে ৰাস্তা-ঘাট বনাবলৈতো আজি কমেও যে আহ ত্ৰিশজোপা মান গছ কাটিলেই বুইছে
ইচ আপুনি নকব এইবিলাক মানে কি হৈছে আগতে আমাৰ এতিয়া চাওক মই অলপ আগত কলোৱেই আপোনাৰ য বাহিৰৰ যোনবিলাক আপোনাৰ দেশ বিদেশ আছে তাত আপোনাৰ কি কৰে জানেনে তাত আপোনাৰ ৰাস্তা ঘাট তাম তাততো আমাৰ ইয়াতকে বেছি উন্নত হয় নে নহয়
হয়।
তাত ভাতকে এয়া বেছি উন্নত কিন্তু তাত আপোনাৰ কি কৰে, তাত আপোনাৰ গছ গছনিবোৰ নাকাটে তাত আপোনাৰ গছ-গছনিবোৰ যিমানে ডাঙৰ গছ নহওক তাৰ পৰা উঘলি পেলাই আপোনাৰ বেলেগ এজেগাত ৰোপন কৰিব আৰু তাত সেইখিনি জেগাত যোন জা উঘলি তাত আপোনাৰ ৰাস্তা ঘাট বনাই পেলাই আপোনাৰ উন্নয়ন কৰিব, কিন্তু আপোনাৰ গছ জেগা খিনি কি হৈছে- আপোনাৰ উন্নয়নো হৈছে, আপোনাৰ লগতে, আপোনাৰ প্ৰাকৃতিক পৰিৱেশটোও আপোনাৰ ভাৰাসাম্যয়তা ৰক্ষা পোৱা গৈছে। বুজি পালে ন! তেনেকুৱা কিছুমান চিন্তা-
পৰিৱেশৰ সমস্য়া এইটোতো, যেনেকে আমাৰো সমস্যা থাকে, এনেকে পৰিৱেশৰ সমা- সমস্যা থাকে দিয়কচোন। বুজছে যতে ভূমি কম, অ আগ্নি উদ্যোগী, ঘূৰ্ণিব, তাৰ প্ৰাকৃতিক প্ৰক্ৰিয়া, যিবিলাক মানুহৰ কিছু- অসুবিধা পেলাইছে।
হয়।
সেইবোৰো মানুহৰ প্ৰাণ নাশ কৰা নাছিল।
হয়।
বুইছে, সেইবোৰ আমাক বাসস্থানো দিছে।
হয় নিশ্চয়, নিশ্চয়, নিশ্চয়,
কথা এইটোৱে যে পৰিৱেশৰ প্ৰাকৃতি আৰু মানৱ সৃষ্টিৰ যিবিলাক উপাদানসমূহ-
হয়।
ভাৰাসাম্য- পুৰা হৈছে। কোনো ধৰ্মৰ ধৰণৰ- সমস্যা নাই।
হয় নিশ্চয়, নিশ্চয়। এতিয়া তাকে- এতিয়া তাকেইতো, এতিয়া মানে এতিয়া আমাৰ নিচিনা সৰু সুৰা মানুহৰ চিন্তা ধাৰণা আৰু যোনবোৰ আপোনাৰ আমাতকে ডাঙৰ ডাঙৰ মানে ভাল ভাল আপোনাৰ বিভাগত আপোনাৰ মানে তেওঁলোক মানে ব্যস্ত তেনে ব্যক্তিসকলৰ আচলতে দৃষ্টিগোচৰ হৈছে সকলোৱে মিলি আমাৰ- গাঁওখনৰ কেনেকৈ উন্নয়ন কৰিব পাৰি সেইটো কৰিলে আমাৰ নিশ্চয় আমাৰ বহুতখিনি সকাহ পোৱা যাব আমি যদি প্ৰত্যেকজন নাগৰিকে যদি প্ৰত্যেকজন ঘৰৰ মা সদস্য়ই যদি এই কুটাকৈ যদি পুলি যদি আপোনাৰ বছৰি যদি ৰোপণ কৰে বা একোটা নালাগে এইটো এ প্ৰত্যেকজন সদস্যই ঘৰৰ আপোনাৰ সাতজন সদস্য চে বছৰি আপুনি সাতটা মানে গছ ৰ পুলি লগাই আপুনি তাক আপুনি চোৱা চিতা কৰকচোন প্ৰত্যেক
হয় হয় মানে চাওক মানে কি জানে নে আপুনি আমি ধ্বংস কৰি আছো চব কবলৈ গলে চাওক এতিয়া আমি মানুহে যিবিলাক দ্ৰব্য হয় নে এইবিলাক অধ-অধিক মাত্ৰাত আমি পৰিৱেশত সংযোজিত কৰোঁ।
হয়, হয়, নিশ্চয়।
প্ৰদৰ্শত তি হয় বহুত। বুজছে যেনে ধূলি, ধোঁৱা, ছাই, দুৰ্গন্ধ, ছালফাৰ ডাই অক্সাইড এইবিলাক টো কাৰ্বন মনক্সাইড এইবিলাক পৰিৱেশ প্ৰদূৰ্ষণ কিছুমান উদাহৰণ দিয়কচোন, বুজিছে আমিতো গছ-গছনি কাট কা যেনেকে জ্বলা জ্বলাই পেলাই আম প্ৰদূষণ কৰো কাৰ্বাৰ মনক্সাইড বৃদ্ধি কৰোঁ। হয়, সেইটো ফলত আমাৰো এটা অক্সিজেনত প্ৰভাৱ পৰে ধৰকচোন।
হয়, হয় এতিয়া চাব দেই আমাৰ আগতে কি হৈছিলে আমাৰ এই বস্তুটো কেনেকুৱা হৈছে জানানে? আমাৰ আপ-আপোনাৰ আগতে কি কৰিছিলে আপোনাৰ ইয়াত চবে হেৰি কৰিছিলে আপোনাৰ মানে পৰিভূমি চৰাইবোৰ আহিছিলে বাহিৰৰ পৰা পৰ্যটক ক'লে চাব আহিছিলে চৰাইবোৰ। এতিয়া কি হৈছে পৰিভূমি ৰাইবোৰ হ'ল আপুনি চাব মা ত্ৰ্টো আপোনাৰ বৃহৎ পৰিমাণে কমি গৈছে। কমিবই ন' আপোনাৰ যে নথ ন' আপোনাৰ যেতিয়া আপোনাৰ খাল ভৈয়াম বোৰ আপোনাৰ যেতিয়া পানী শুক ধৰিব তাত লেতেৰা জাবৰ থৰ আপোনাৰ মল-মূত্ৰ পেলাব ল'ব তাত আপোনাৰ পৰিভূমি চৰাইবোৰ আহি পেলাই তাত আপোনাৰদহ ইয়াতে নতুত আহিব কিয় তেওঁলোকো একো হেৰিয়ে নাথাকিব ন' যদি বাসস্থান নহ তেওঁলোকে গছ-গছনি যদি নাই চৰাই চিৰিকতিবোৰ পঠিব চৰাই চিৰিকতিবোৰ গছ-গছনিতে থাকে ন' মানুহৰ ওচৰতো নাহে।
হয়, হয়।
তাকেই এতিয়া মানে ক'বলৈ গ'লেতোন আপোনাৰ মানে গোটেই মানে এখন মানে আপোনাৰ ইতিহাস সৃষ্টি হৈ যাব বুজিছে অ'। পাব বেয়া আৰু
হয়, সেইটোৱে কথা, সেইটো কথা।
হয়। বাকি ভাত কেতি খালে?
বাকী ভাত খালো, মই খালো আপোনাৰ মাছৰ আঞ্জা।
হয় হয়।
টেঙা দালি।
অ বঢ়িয়া দেই এই গৰমত কিন্তু আপোনাৰ মানে কি। ঔটেঙাৰ বস্তুটো এইটো মানে একদম মানে মই। বঢ়িয়া পাওঁ মই মাছত। আপুনি ঔটেঙা দি পেলাই আপুনি মাছদিয়ে। ঔটেঙা বনাই খাবচোন কি বৰিয়া লাগে আপোনাৰ।
ভয়ে লাগে খাইছো খাইছো।
আপোনাৰ হেৰি কৰিব। আপোনাৰ মই আজি কি কৰিলো মোৰ আজি বিশেষ একো নাই মই আজি আলু এটা পিটিকি ললো ভাততে তাৰপিছত আপোনাৰ। ঘৰৰে তিয়হ আছিলে আমাৰ যিহেতু খেতি আছে। তিয়হ ললো আপোনাৰ তিয়হ কাটি। ললো আপোনাৰ তাৰ পিছত দালি ললো। তমে টেঙা দালি বনাইছিলে আৰু মায়ে মানে। তাৰপিছত কল পচলা। কলৰ পচলা আৰু কি লাগে কওকচোন এইখিনি হলে আৰু কি লাগে।
হয়।
এ খালো ভাল হয় হয় ভাল লাগিলে।
ৰাতি।
মই। আপোনাৰ ৰাতি বাজে আপোনাৰ দহটা এঘাৰটা কেতিয়াবা বাৰটাও বাজি যায় মানে। আপোনাৰ এইবোৰ চিন্তা চৰ্চা কৰি থাকো মানে মই আজি কালি ক'ত। কেনে কি!
হয়, হয়, হয়, হয় মোৰতো আপোনাৰ সোধৰ সতে বাৰটা হৈছে।
হয় হয়। নাই আমাৰ এইটো বেয়া আ স্বভাৱতটো মানে অলপ সোনকালে কলে মানে ভাল হয় আও।